হেল্ল অ শুনিছো শুনিছো কি কৰি আছা
অ এনেই আছিলো ৰবা এই মাত্ৰ ভাতটো খাই উঠিলো তুমি খালা
নাই নাই নাই মই মাত্ৰ তিয়হ খাই উঠিলো।
অ', পাছে এয়া ভাত খাই উঠিয়ে মনত পৰিলে মোৰ। যে আমি আজি এই প্ৰিয় খাদ্যৰ বিষয়ে আলোচনা কৰিব নেকি।
বাঃ ঠিকেই কৈছা দেই, এই বিষয়টো মোৰ কিন্তু বৰ ভাল লাগে। খোৱা-লোৱাৰ বিষয়ে কথা পাতিবলৈ ভালেই লাগি দিয়াচোন।
হয়-হয়। যে মোৰো বহুত ভাল লাগে আৰু খোৱা-লোৱাৰ বিষয়ে মানে শুনিলেই ভাল লাগি যায় আক'। পাছে তোমাৰ এই প্ৰিয় খাদ্য কি নো?
আঁহ', মোৰ প্ৰিয় খাদ্য তোমাৰ হৈছে মাছ-ভাত। মানে বিশেষকৈ তোমাৰ- মা-মাছৰ টেঙা আৰু গৰম ভাত মোৰ অতিকৈ প্ৰিয়, তোমাৰ?
অ', মোৰো এইয়া হ'ল বা সেয়া চিকেন বিৰিয়ানী এইটো মানে ব- খালে বহুত ভাল লাগি যায় মনতো, একদম আৰু সুগন্ধ আৰু সোৱাদ মোৰ বৰ ভাল লাগে। বি-বিৰিয়ানী হৈছে মোৰ বহুত প্ৰিয় খাদ্য।
অ', ঠিকে আছে, কিন্তু তুমি বিৰিয়ানী- ঘৰত বনাই খোৱা নে বাহিৰত খাব যোৱা?
নাই-নাই- এনেতো মই এনেই সপ্তাহত দুই তিনিবাৰ বাহিৰতো খাওঁ, বেছিভাগ তো মই ঘৰতে বনাই খাওঁ ৰ'বা নিজে ৰান্ধি- খাওঁ, ভাল লাগে মানে নিজে বনাই খোৱাাতৰ খোৱাত বেছি পাওঁ মই আকৌ।
হয়-হয়, ঠিকেই কৈছা বাৰু। আঁহ', কি কয় বিৰিয়ানী তুমি কি বিৰিয়ানী খোৱা বাৰু চিকেন বিৰিয়ানী খোৱা নে হেৰি বিৰিয়ানী?
আঁহ', আন্দা পাই, অ',। আচ্ছা' তোমাৰ চিকেন বিৰিয়ান অতিকৈ প্ৰিয় মানে।
হয়-হয়, মোৰ বহুত ভাল লাগে মানে।
অ', -অ',। এনেই তুমি মাটান বিৰিয়ানিও খাই পাইছ নে?
নাই-নাই, এনেকুৱা মাটান বিৰিয়ানী খাই পোৱা নাই ৰ'বা মই চিকেনটোৱে খাই পাইছো।
অ', -অ', -অহ', -অহ', -অহ', ঠিকে আছে, ঠিকে আছে। এবাৰ- আঁ- পিছে আমাৰ এই অসমীয়া খাদ্যবোৰো বৰ স্বাস্থ্যকৰ দিয়া, যেনে- তোমাৰ- আঁ' খাৰ টেঙা লগতে তোমাৰ এইবোৰ শাক-পাচলি। দাইল-মাছ, ডাল, দাইল লগতে মাছ এইবোৰ পুষ্টিকৰ।
হয়-হয়, কাৰণ তাৰপাছত
তাৰমানে তোমাৰ ঘৰত বনোৱা খাদ্যৰ সোৱাদেই বেলেগ মানে বাহিৰৰ ফাষ্টফুডত বেছি তেল আৰু মছলা থাকে ন'।
হয়, এইটো হয়ও দিয়াচোন, ঘৰত যিমান পাৰো আমি ঘৰৰ বনোৱাই খাব পাৰো খাব লাগে। কিন্তু আৰু কেতিয়াবা বাহিৰৰ খাইয়ো ভাল লাগে। কিন্তু মইতো আকৌ ঘৰত বনাই খাওঁ যিমান মোৰ যিমান খিনি মই পাৰো আৰু।
উমঁ, ঠিকেই কৈছা, কিন্তু এতিয়া- বহুতে কিন্তু তোমাৰ পিকজ্জা লগতে বাৰ্গাৰ, ম'ম- লগতে তোমাৰ নুডেলছ এইবোৰহে ভাল পায়। মই ভাবো খোৱাত-লোৱা ভাল যদিও নিয়মিকে খোৱা উচিত নহয় তুমি যেনেকে ক'লা আৰু। কিন্ত মই মানে তোমাৰ খাবই নোৱাৰো, মই এইবোৰ- ফাষ্টফুট পৰা খালে মানে মোৰ পেট বিষ উঠে, পেটৰ বিষ উঠে মানে- আৰু গেষ্ট্ৰিক হয় মানে সেইকাৰণে মানে মই আজিকালি খোৱাই বাদ দিছো আগতে মইও খাইছিলো বাৰু। বাকী' আঁহ' তুমি ফল-মূল আৰু সেউজীয়া শাক-পাচলি খোৱা নে?
অ, খাওঁ, খাওঁ মই। এয়া গধূলি সময়ত খাওঁ ধৰা ফল-মূল। কেতিয়াবা আকৌ মায়ে যেতিয়া ৰান্ধে শাক-পাচলি তেতিয়া আৰু খাওঁ। ে মানে বেছি নোখা হলে মানে কেতিয়াবা কেতিয়াবা খোৱাাতটো জৰুৰী বুলি ভাবি কেনে খাওঁ নিজৰ স্বাস্থ্য। মানে বেছি নোখা হলে মানে কেতিয়াবা, কেতিয়াবা খোৱাাতটো জৰুৰী বুলি ভাবি কেনে খাওঁ আৰু। নিজৰ স্বাস্থ্য ৰ বাবে খাওঁ। আৰু ফল-মূলতটো মই খায়ে থাকো, যেনেকৈ ফুল-মূলৰ ভিতৰত মই এতিয়া আপেলটো মোৰ প্ৰিয়। আপেল আৰু আঙুৰ মোৰ প্ৰিয় মানে। তোমাৰ এনেই প্ৰিয় কি ফল-মূলৰ ভিতৰত?
মোৰ ফল মূলৰ ভিতৰত প্ৰিয়টো হৈছে তোমাৰ ভ'ল আৰু এতিয়া আম। এতিয়া আমটো গৰম ছিজন ন' গৰমৰ দিন তুমি আম খাইছানে নাই এইবাৰ?
খাইছো, খাইছো, ৰবা ভালে দেউতাই বজাৰৰ পৰাই কিনি আনিছিলে ৰবা।
অ, আৰু আনাৰস?
আনাৰস খোৱা নাই ৰবা আছে, এইবাৰি মানে এনেকোৱা কৈ আনাৰস আনা হোৱা নাই, তুমি খাইছা?
হয়, হয়। নাই ময়ো তোমাৰ আনাৰস খোৱা হোৱা নাই, এইবাৰ কিন্তু আম খালো। আৰু ই শৰীৰৰ বাবে মানে বহুত ভাল দিয়া। আম আৰু কল-কলটোতো মানে, তোমাৰ কিবা এটা কাম কৰাৰ আগত যদি আমি কলটো খাই লওঁ, তেতিয়া হ'লে ই আমাৰ শৰীৰক মানে এটা সতেজ কৰি তোলে মানে আমাৰ শৰীৰটো মানে কামটো কৰিবলৈ আমি বেছি উৎসুক হওঁ।
হয়, হয়।
সেইকাৰণে তুমি চাবা, যিসকলে তোমাৰ শৰীৰ চৰ্চা কৰে, জিম-চিম কৰে। তেওঁলোকেও মানে অ, মানে ব্যয়াম কৰাৰ আগতে তেওঁলোকে কল কলটো খাই লয় মানে। কল খাই মেলি পেলাইহে তেওঁলোকে ব্যায়াম কৰে।
হয়, হয়, আৰু চাবা ফল-মূলৰ ভিতৰত এনেকে ডালিমটো খালেও ভাল। আমাৰ তেজ তেজৰ বাবে তেজ বাঢ়ে বুলি শুনিছো মই বা বিত, বিত খালে।
হয়, হয় ঠিক কথা কৈছা, এইবোৰ ভালেই। ডা-ডালিম-চালিম ডালিমটো যিহেতু তেজো হয় ন' এইটো বহুত ভাল। বাৰু তোমাৰ এনেই প্ৰিয় মিঠাই কি বাৰু?
মোৰতো এয়া লালমোহন আৰু পায়স ৰ'বা।
অ', মোৰ ৰছমলাই আৰু তোমাৰ হেৰি কি কয়? লালমোহন।
অ, পাছে এইবোৰ খাই ভালেই লাগে ন' মিঠা।
হয়। পেৰাও মোৰ ভাল পেৰাও ভাল লাগে। আৰু তোমাৰ কেতিয়াবা, কেতিয়াবা জিলাপি আৰু জিলাপিও খাও আৰু মানে। জেলেপী কিন্তু পুজাৰ সময়ত বেছি খাই ভাল লাগে। নে কি কোৱা?
হয়, হয়। পূজাৰ সময়তে দুৰ্গা পূজাৰ সময়ত আৰু বেছি। মানে গুচাবা যে দোকানে, দোকানে তুমি দেখিবা জিলাপি বা মানুহৰ ঘৰত গ'লেই তুমি জিলাপি খাব পাবা মানে এ যেতিয়া দৰ্গা পূজাৰ সময়ত বিশেষকৈ আৰু।
হয়, হয়। তাকে ভাবো খাদ্য কেৱল পেট ভৰাবলৈ নহয় দিয়া, ই আমাৰ সংস্কৃতৰ অংশ।
তাকৈ মানে, মানে কিয় ক'লো? এতিয়া আমি ধৰা আমাৰ অসমত আমাৰ প্ৰধান ধান খেতি কৰা হয়। ত' আমি ভাত খাওঁ, কিন্তু তুমি সেনেকে যদি তুমি পঞ্জাৱ, হাৰিয়ানা বা ৰাজস্থানত চাব যোৱা তেওঁলোকে কিন্তু প্ৰধান খাদ্য ভাত। টো নাখায় তেওঁলোকে ভাতটো বহুতো কম পৰিমাণে লয় মানে বাতিত অলপকে লয় ভাতটো মানে তেওঁলোকে জাষ্ট মানে তেওঁলোকে কেৱল সোৱাদটো ল'ব কাৰণে ভাতটো লয়। তেওঁলোকে তেওঁলোকৰ প্ৰধান খাদ্য হ'ল ৰুটি, তেওঁলোকে ৰু টি খাই বহুত ভাল পায়, তেওঁলোকে ৰুটি আমি যেনেকে ভাত খাওঁ তেওঁলোকে ৰুটি খায়। মানে মোৰ লগৰ মোৰ মানে বন্ধু এজনে কৈছিলে যে সি মানে ভাত খালে মানে তাৰ বোলে পেট নভৰে, সি ৰুটি খালেহে পেট ভৰে।
ত' মানে সেয়াই, সেইকাৰণে মই ভাবো আমাৰ সংস্কৃতিতো ই এটা শংখ খাদ্যবোৰ নে কি কোৱা।
হয়, হয় কিন্তু চাবা যে আকৌ আমাৰ অসমীয়া বোৰৰ অ' ৰুটি খালে বা পুৰি খালে এইবোৰ খালে পেট নভৰে। সিহঁত ত মানে বিশেষকৈ ভাতটো লাগিবইে হয় ন, অ' ভাত টো খালে মানে সিহঁতৰ পেটটো ভৰিব এনেকুৱা আৰু কথাবোৰ। আৰু পাছে আমাৰ অসমীয়া সকলো তুমি জানাই যেনেকুৱা পিঠা লাৰু এইবোৰ প্ৰিয় থাকে সিহঁতৰ। তাৰে ভিতৰততো মই আকৌ এইয়া নাৰিকল পিঠাটো ভাল পাওঁ বিশেষকৈ আৰু তেল পিঠাটো। তুমি কি কি পিঠা ভাল পোৱা নো?
মই তোমাৰ এই মিঠৈৰ এটা পিঠা বনাই, এ তিল পিঠা নাৰিকল পিঠা এইবোৰতো ভাল লাগে বাৰু, অ' তোমাৰ ঘিলা পিঠা বুলি কয় নেকি সেইটোও ভাল লাগে। আৰু
হয়, হয়।
চাউলৰ পিঠাও খাই ভাল লাগে। আৰু তাকে আৰু কিন্তু আমি অকল ভালেই নহয় দিয়া, খোৱা আমি খোৱাৰ আগতে আমি হাত চাত ধোৱা আৰু পৰিষ্কাৰ আহ মানে খাদ্য খোৱাটো খুব গুৰুত্বপূৰ্ণ দিয়া, আমি হাত চাত ধোৱাতো গুৰুত্ব দিব লাগে। মানে খোৱাৰ আগে আগে নে কি কোৱা?
হয়, হয়। এইটো হয় দিয়াচোন আমি যিমান পাৰো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে খাব লাগে। বা আহ ৰান্ধা টাইমতো আমি ভাল কৰি অ' যেনেকে যোনবোৰ আমাৰ মাহঁতে ৰান্ধে, তেতিয়া মাহঁতে যিমান পাৰে চুলিবোৰ বান্ধি ৰান্ধিব লাগে, চুলি মেলি ৰান্ধিলেতো জানাই পৰিল আৰু এইবোৰ খাব ভাল নালাগে, আমাৰ লেতেৰাও লাগে। সেই সেয়েহে যিমান পাৰো আৰু আমি যোনবোৰ শাকা শাক পাচলিয়ে ধৰা এতিয়া আমি আহ বা ৰান্ধিব হ'লে ভালকৈ চাই চিন্তি ধুব লাগে, কাৰণ তাতে বহুতো জংঘল আহে বা বালিবোৰ থাকে। এইবোৰ যিমান পাৰো আমি ধুই ধুই পখালি ৰান্ধিব লাগে আৰু।
হয়, হয় ঠিক কথা কৈছা তুমি, আমি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। যিহেতু আমাৰ ত' শৰীৰত যদি অপৰিষ্কাৰ খাদ্যই মানে আমি যদি সেৱন কৰো ই মানে আমাৰ শৰীৰত বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে। তুমি বাৰু ঠিকেই কথা কৈছা এইটো। অ' বা কি তুমি ৰন্ধা বন্ধা ৰন্ধা বঢ়া জানা নে?
জানো জানো মই এনেই ভালেখিনিয়ে জানো আৰু, যেনেকৈ আ মেগী বনোৱাই হওঁক বা ডিম ভজা বা চাহটোৱে বহাই দিয়া বা ইপিনে ভাত দালি বহাই দিয়া কেতিয়াবা আকৌ চাবা উম মাই ধৰা চব্জিটো বহাব লাগিব, মই কাট কাট কাটি চাটি দিলো আৰু, তেতিয়া মায়ে মানে মাৰ অলপ সহজ হ'ব সময়টো অলপ কম নষ্ট হ'ব। বা ভাত বহাই দিওঁ, মই এনেকুৱাই আৰু অলপ অলপ সৰু সৰু কৰো আৰু। তুমি পাৰা নে নাই?
হয়। মই পাৰো, মই তোমাৰ ভাতৰ পৰা মাংস মাছ সকলো, মাছটো ৰান্ধিব নাজানো, কিন্তু মই মাংস ভাত এইবোৰ সকলোবোৰ ৰান্ধিব জানো। আহ বা বাকী খালি মানুহ মানুহক মানে আলহী-মালহী আহিলি অলপমান বনাবলৈ টান পাওঁ যিহেতু কিন্তু মানে সোৱাদ হ'ব নে নহ'ব এইটো এটা ভয় থাকে কিন্তু ঘৰত থাকিলে মই সেইবোৰ বনও আৰু মই বনাব জানো আৰু। আৰু তুমি যিটো কলা তই কণী কণী ভাজা সেইটো মোৰ প্ৰিয় খাদ্যৰ ভিতৰত এটা। সেইটোও মোৰ ভাল লাগে খাই।
হয় হয় ময়ো বহুত মানে ভাল পাওঁ আৰু কণী হওক বা পনীৰ এইবোৰতো খাই নিজৰ দেহটোত প্ৰ'টিন পাম ন আমি। খাই ভাল লাগে আৰু মানে খোৱাদ
হয় বাকী তুমি মাছটো কিহৰ লগত ভাল পোৱা? তুমি জোলৰ মাছ মানে চবজিত টি বেছি ভাল পোৱা নে, ভাজি মাছ খাবলে বেছি ভাল
মইতো আকৌ বেছিভাগেই মাছৰ টেঙা এনেকে ভাত, দাইল, শাক, ভাজি এনেকুৱাই আৰু খাই ভাল পাওঁ। যোনটো একদম মাছৰ টেঙা, ঔটেঙাৰ লগত বনোৱা হয় বা সেকেৰে টেঙা বুলি কৈ তাৰ লগত মনে সেনেকুৱাই খাই আকৌ বেলেগে জুতি লাগে ন?
হয় হয়। আমি ভাত খোৱা খাদ্যটোৰ লগত আমি পানী যথেষ্ট পৰিমাণে খাব লাগে দিয়া যিহেতু স্বাস্থ্যকৰ জীৱনৰ বাবে সুষম আহাৰ ব্যায়াম আৰু লগতে প্ৰযুক্তি পানীও অতি প্ৰয়োজন দিয়াচোন, নে কি কোৱা?
হয় এইটো হয় আমি পানীটো খোৱা বহুত জৰুৰী।
হয় প্ৰতিদিনে আমি, হয়, কোৱা।
আমি যিমান পাৰো খাদ্য আমি অপচয় কৰিব নালাগে ন বহুতেটো বহুত এনেকুৱা দেখিছো খাদ্য খাবও নাপায় আৰু আমাৰ বহুতে এনেকুৱা ভাত পেলো, এনে পেলনি খেদাই এইবোৰ আমি কৰিব নালাগে। যিমান পাৰো আমি আহ, খাদ্য আমি ল-লক্ষী বুলি কওঁ যিহেতু আমি যিমান পাৰো ভাল কৈ, খাব লাগে আমি কেতিয়াও পেলাব নালাগে আৰু।
হয় ঠিক কথা কৈছা দেই, এইটো ঠিক কথা কৈছা। অ আমি খাদ্য বোৰ অৱচয় কৰিব নালাগে আৰু থাকে আৰু আৰু সোৱাদ আৰু স্বাস্থ্য দুটাৰ মাজত মনে বাৰৰ্ষম্য ৰক্ষা কৰিব লাগে। তোমাৰ মানে তোমাৰ অপ-অপুষ্টিকৰ খাদ্যত তোমাৰ সোৱাদ লাগিব পাৰে, তোমাৰ প্ৰিয় খাদ্য হ'ব পাৰে কিন্তু তুমি এইটো খাওঁতে তুমি খাবদন্ত বজাই ৰাখিব লাগিব, তুমি কম পৰিমাণে খাব লাগিব। আৰু যদি পুষ্টিকৰ খাদ্য খোৱা তেতিয়াতো সেইটো ভালে কথা, পুষ্টিকৰ খাদ্য যদি তোমাৰ খাদ্য হয় তেতিয়া তুমি এইটো বনাই খাব পাৰিবা দিয়াচোন। বাকী বহুত ভাল লাগিল তোমাৰ লগত আজি প্ৰিয় খাদ্যৰ বিষয়ে আলোচনা কৰি।
হয় মোৰো ভাল লাগিলে ময়ো বহুতো তোমাৰ পা জানিব পালো খাদ্যৰ বিষয়ে
দিয়া দিয়া ঠিক আছে আকৌ লগ পাম, এদিন অন্যটো এটা বিষয় কথা পাতিম দিয়া।
অ দিয়া।